হেল্ল'!
উম কি খবৰ? কি কৰিছা?
অ এনেই গেম খেলি আছিলো।
আচ্ছা। কোৱা ঘৰতে আছা নেকি? ঘৰতে আছা নেকি?
হয় ঘৰতে আছো। আপুনি কেনেকুৱা আছে?
আছো ময়ো ঠিকে আছোঁ।
উ কি কৰি আছে?
আছো বহি আছো আজি ভাবিলো টাস কেইটা কমপ্লিট কৰো। কল কৰি আছিলো এটা এটা মানুহে বিচাৰি নাপাওঁ।
উ সকলোৰে মানে টাচ কমপ্লিট হৈ গৈছে, মানে মিনিট আহি গৈছে।
অ মোৰ এইটো কাৰোবাক কাৰোবাক কল কৰিলে দেখা এইটো কলটো অলৰেড মানে হে লিমিট হৈ গৈছে বুলি। বেলেগকহে কৰিব পাৰে, সেইকেইটাত আৰু ৰিপিত কৰিব নোৱাৰে। তোমাৰো তেনে তোমাৰো তেনেকুৱা দে খাইছে
অ। আৰু কেইটা টাইম আৰু কেইটা টাইম বাকী আছে?
মোৰ টটেল সাতটা বাকী আছে, তেইশটা মান হ'ল।
অ।
সাতটা কৰিব পাৰিলে কমপ্লিট ত্ৰিশটালৈকে হয় বোলে।
হয়।
উ কোৱা বাকী আজি দৈনন্দিন জীৱনৰ বিষয়ে অলপ বাৰু কথা পাতো।
হয় হয় দুই দৈনন্দিন জীৱনৰ ভিতৰত আমি পুৱাৰ পৰা ৰাতিলৈ কি কি কৰিব লাগে আপুনি কিবা কৈ দিয়কচোন মোক। কি কি কৰিলে আমাৰ স্বাস্থ
নিজে পোৱা তেতিয়া উথা।
মইতো কেতিয়াবা দচটা নটা এনেকুৱা হৈ যায় মোৰ।
ইমান দেৰিকে কেলে উঠা?
ৰাতি শুই শুই মানে এটা দুটা বাজি যায়।
আচ্ছা দেৰিকে হোৱা সেইফালে আকৌ দেৰিকে উঠা।
হয়।
ঠিকেই। আগতে শুই যাবা ৰাতিপুৱা জলদি উঠিবা সেইটো ভাল হয়, স্বাস্থ্যৰ কাৰণেও ভাল হয়। ব্ৰেইনতটো অলপ ঠিক থাকে, ৰাতি মানে ব্ৰেকটো শ্লিপটো বহুত নিডেড হয়। তুমি যিমান টোপনি যাবা ৰাতি তোমাৰ ব্ৰেইনটো সিমান ৰিচাৰ্জ হব মানে। ব্ৰেইন হেল্থৰ কাৰণে টোপনি মাছবি লাগিবই।
অহ।
সেইকাৰণে জল্দি শুব লাগে, জল্দি উঠিব লাগে।
উম।
বাকী ৰাতিপুৱা উঠি মেলি কি কৰা, এক্সাৰচাইজ কৰা নে নাই?
ৰাতি পুৱাতো নকৰো, আবেলি কৰো।
অ আবেলি পিছবেলা।
হয়।
সেয়া ভালেই ঠিক আছে। বাকী ৰাতিপুৱা উঠি পিনি কি কৰা?
ৰুটি পিনি হাত মখ ধুই কিবা খাই লও।
উম।
তাৰ পিছত অ, অলপ ফূৰিবলে যাওঁ।
অ।
আৰু যেতিয়া মানে দুপৰীয়া অলপ খাই বৈ আকৌ গা পা ধুই
উম।
অলপ বহি আকৌ মানে তাৰ পিছত মানে এক্সাৰচাইজ কৰিবলৈ ধৰো।
উম। তাৰপিছত সন্ধিয়া ওলাই যোৱা নে নাই অলপ-চলপ?।
হয়, সন্ধিয়া অলপ বাহিৰত ঘূৰো।
বাকী
কবালে যাও লগৰীয়া লগত, লগৰীয়া-লগৰীয়া লগত ধৰক দেখা কৰি কথা বতৰা ৰাতি তাৰ পিছত ঘৰত আহি আকৌ কিবা এটা ভপো নহলে মানে এনেই, মোবাইল টিপু।
ম ঠিকে আছে, দিনটোত কিমান সময় মোবাইল চোৱা কেইঘণ্টা?
এতিয়া চাৰি পাঁচ ঘণ্টা।
বহুত বেছি হৈ যায় চোন।
আগততো মোৰ এঘাৰ বাৰ ঘণ্টা আছিলে।
আচ্ছা, দিনটো মানে মোবাইল। কি কৰা গেম খেলা নে?
গেম গেম ইমাণ চচিয়েল মিডিয়া সিমান নাচাও, মানে ইনষ্টাগ্ৰাম আগত চলাইছিলো এতিয়া সে তো নচলাও ডিলিট কৰি দিছো।
অ।
অকল গেম খেলো, নহলে ইউটিউবট ভিডিঅ দেখো কিবা এটা।
অ বাকী পঢ়া শুনা কেনেকুৱা চলিছে।
এতিয়াতো ইমান ভালদৰে ষ্টাৰ্ট কৰিব পৰা নাই মোৰ ৰুমটো মানে ঠিক কৰি আছে মিস্ত্ৰী ঘৰত আহিছে ত' সেইটোত ঠিক হোৱাৰ পাছত মানে ভাল দৰে মানে ভাল দৰে ষ্টাৰ্ট কৰিম।
আচ্ছা। তেতিয়াতো ভালে আৰু বাকী গৰম কেনেকুৱা দিছে আজি তোমালোকৰ তাত।
ৰ ইয়াত আজি ইমান গৰম নাছিলে মানে, আকাশত মানে মেঘ আছিল। মানে সি বৰষুনো হোৱা নাছিলে মানে ৰ'দ দিয়া নাছিলে।
আচ্ছা তেতিয়াতো ভালেই এইকেইদিন বোলে অসমত বহুত গৰম দিছে।
হয় দুই তিনদিন আছিল তাৰ আগতো আকৌ বৰষুনো আছিলে।
উম
অসমত মানে সেই, দিল্লী মানে বাহিৰৰ ৰাজ্যৰ নিচিনা সিমান গৰম নহয় নৰ্থ ইষ্টত গৰম একেবাৰেই কম।
তেতিয়াহ'লে ভালেই হ'লেও বোলে থাৰ্টি ফাইভ পাৰ হৈ যায়।
হয় হয়।
অ মই এতিয়া দক্ষিণ ভাৰতত আছো ইয়াত বাৰু বহুত কম। অ ইয়াত বহুত কম দক্ষিণ ভাৰতত এতিয়া টুৱেণ্টি ছেভেন, টুৱেন্টি এইট এনেকুৱা টুৱেন্টি নাইন।
এতিয়া অসমত হ'ল টুৱেন্টি ছেভেন।
অ
আমাৰ ইয়াত।
ইমান বেছি নহয় তেতিয়াহলে।
অ হয়।
বাকী দিনটোত ফ্ৰী সময় বিলাকত কি কৰা আজৰি সময় বিলাকত।
ইম বেছি নকৰো ঘৰতে থাকো বেছি। ঘৰতে থাকি ফনে
উম
খেলিবলে নোযোৱা।
খেলিবলৈ নাযায়ওঁ এতিয়া মানে আগত খেলা হৈছিলে। উ মানে ফিল নাই এতিয়া মানে সিমান মানে সকলোৱে ধাম, খেতি কৰি একেবাৰে চিৰি বিলাক। নাই নাই ক্ষতিয় ক্ষতি কৰি
খেতি পথাৰত পৰিণত হৈ গৈছে।
আৰু তাৰ ইয়াৰ উপৰি মানে। আগতো কাৰো মোবাইল নাছিল তো, সকলোৱে কিবা ন কিবা এটা খেলি আছিলো এতিয়াতো সকলোৰে হাতত মোবাইলটো সিমান, ঘৰৰ পৰা কোনোবাই বাহিৰতো নোলায়। ত' এতিয়া মানে খেলাৰ খেলা-ধূলা সিমান নহয়
উ ফিজিকেল একিভিটিটো কমি গৈছে মানে।
এহ হায় মানুনে মানে আউটডৰ আৰ্ট আউটড'ৰ গেমছতকৈ মানে ইনড'ৰ গেমছে বেছি খেলি আছে।
উম সেয়া হয় বাৰু। এইবোৰ বেছি খেলিলে আকৌ মোছাত পৰিণত হৈ যায়
হয় হয় হয়
হুম অনলাইন গেমৰ বিষয়ে কিবা ক'ব বিচাৰিবা কেনেকে মানুহে মানুহক মানে বেয়াকে প্ৰভাৱ পেলাইছে
উ অনলাইন গেমছ মানে যিটো মানে মানুহে এডিকটেড হোৱাৰ পিছত মানে মানুহে এইটো এৰিব নিবিচাৰে আৰু সকলো খিনি বাদ দি ইয়াৰ ওপৰতে লাগি থাকে ভৱিষ্যতৰ একো চিন্তা নকৰি আশা কৰো যিবোৰে মানে আকৌ যিবোৰে মানে অনলাইনৰ গেমছৰ পৰা মানে স্পৰ্টচ প্লেয়াৰ হ'বও পাৰে সেইলোকৰ মানে ভাল এটা।
ওম।
এ বিচনাতে এইৰ সেই বাবেও
উম দুইটাই চাইড আছে বাৰু। ভাল বেয়া দুইটাই আছে।
হয় হয় আজিকালি মানে স্পৰ্ট প্লেয়াৰৰ মানে ভেলু বহুত ডাঙৰ কেইদিনমান আগত চৌদি আৰবত মানে এটা তুৰ্নামেণ্ট হ'ল পাবজিৰ।
উম
মানে পৃথিৱীৰ মানে বিশ্ব ৱৰ্ল্ড কাপত আটাইতকৈ বেছি তাতকৈ মানে বেছি প্ৰাইজ আছিল মানে সেই- কি সেই তাত মানে এই তুৰ্নামেণ্টটোত পাবজিৰ
উম। দুয়টাই আছে উম ভাল, বেয়া বুলি ক'ব পাৰি কিন্তু আজি-কালি সাধাৰণ মানুহেতো ইমান বুজ- অ বেয়াটোৱে বেছি সাধাৰণ মানুহতে ইমান বুজি নাপায় তাহাঁতি নিজৰ জৰুৰী কামবিলাক দৰকাৰী কামবিলাক এৰি কি কৰিব গেম খেলি থাকিব।
হয়
ল'ৰা-ছোৱালী সৰু ল'ৰা-ছোৱালী বিলাকে পঢ়া শুনা বাদ দি গেম খেলি থাকিব। তাহাঁতৰ কাৰণে এইটো বেয়াকে প্ৰভাৱ পেলায় কিন্তু যদি কোনোবা স্পৰ্ট- প্লেয়াৰ হ'ব বিচাৰিছে ভাল মানে স্কিলচ আছে তাহাঁতৰ কাৰণে আকৌ বেলেগ তাহাঁতৰ কাৰণে এইটো বস্তুটো ভাল হৈ যাব ইনকাম চৰ্চ হৈ যাব লগতে।
হয় বাহিৰা দেশ যেনেকুৱা জাপান, চাইন চাইনা ইয়াত মানে স্পৰ্টচৰ কাৰণে মানে মানে টিউটাৰো ৰাখে।
উ মানে তাত তাহাঁতৰ এটা বাল ফিল্ড আছে আমাৰ এনেকুৱা অৰ্গেনাইজ এটা ফিল্ড এটা নাই। উম বাৰু ঠিকেই। কিন্তু ঠিকে আছে। বাকী বজাৰ চজাৰ কেতিয়াবা ওলাই যোৱা নে নাই?
বজাৰ বজাৰ গলেও দেউতাকৰ লগত যাওঁ মাজে মাজে। খৰচ কৰিব দেই অকলে নাযাওঁ।
উম, বজাৰত তোমাৰ অভিজ্ঞতা কেনেকুৱা?
ইমান নহয় মানে বজাৰত সিমান নাজাও।
অ', বাকি আজিকালি
বাকী আজিকালি ইমান গৰমত কল্ড ড্ৰিংক চল্ড ড্ৰিংকচ খাই আছা নেকি?
নাই নাখাওঁ এইবোৰ মই মানে কল্ড ড্ৰিংকৰ ভিতৰত মানে আমোল কুলটো খাওঁ
অ', আমোল কুল খোৱা? আচ্ছা বহুত টেষ্টি হয় কিন্তু বস্তুটো হয় নে?
হয় হয়।
উম, আমি সৰু থাকোতে আমুলৰ যে এইটো পাউদাৰ পেকেট পাইছিলে যে পাঁচ টকা দশ টকা এইবিলাক খাই থাকিছিল বহুত টেষ্টি হয় বস্তুটো। অ', ঠিকে আছে ফল মূল কি কি খাই আছা এইকেইদিন?
ফল মূল মই আমটো বেছি ভাল পাওঁ সেইটোৱে বেছিভাগ খাই আছোঁ।
উম, কুঁহিয়াৰ ট্ৰাই কৰিবা, কুঁহিয়াৰ ভাল বস্তু হয় গৰমত। কুঁহিয়াৰ
অ', কুঁহিয়াৰ মানে এইটো যদি ক'ৰবাত য়াও তেনেহলে তাততো বাহিৰত মানে এই যে থাকে
উম,
ত' তাৰ পৰা মানে এগিলাচ এনেকৈ মানে বনাই দি এ বিশ টকাত ত' তাৰ পৰা খাই লৌ
উম, বাকী এনজয়মেন্টৰ কাৰণে খালি কি অনলাইনে গেম খেলা নেকি?
ফ্ৰেণ্ড আছে তেওঁলোকৰ লগত মানে কথা পাতো
উম, আচ্ছা
তাৰপিছত মই মানে সিমান ইনডৰ গেমছ নখেলো মই যদি ফ্ৰেণ্ড বিলাকে যদি আউটডৰ গেম নেখেলে তেন্তে মানে মই মোৰ ঘৰৰ ওচৰত কেইটামান সৰু সৰু লৰা ধৰা আছে সেই - সেই গল মানে মাতি আনি মই তেওঁলোকৰ লগত খেলো
আচ্ছা বাকি আজি তোমাৰ নিজৰ যোনটো জেনেৰেচন আছে তাহাঁতৰ বিষয়ে
কেয়াৰলেছ হয় কিমান
অ', অ', তোমাৰ মতে আৰু গুৰু দিব লাগে মানে তাহঁতি নিজৰ হে অ
হয়, আপোনাৰ লগতো কথা পাতি মোৰ ভাল লাগিল।
উম, থেংক ইউ।
ৱেলকাম